অ
অ' শুনা পাইছা নাই? শুনিছো শুনিছো মোৰ মাতটো শুনিছা নে? অ' শুনিছো শুনিছো, কি কৰি আছা? এয়া তোমাৰ কিনো কৰিবা এনেই অকমান বহি লৈ অ' অ' ভালে কৰিলা, কৰিলা।
এ মোৰ বুখাৰ। এনেকুৱা গৰম, অ' অ'। তাকে।
অ। তাকে ভাত পানী খালা নাই? ভাত পানী খালো খালো। তোমালোকে খালা? অ আমিও খালো খালো বাৰু, কিহে খালা ভাত পানী? ভাত তোমাৰ দালি আছিলে, তাপা আলু ভাজি বনালে মাই, অ' অ'।
তেনেকেই খালো আৰু।
আচ্ছা।
উম', বাকী খবৰ খাতি কোৱা চোন, বহুত দিন খবৰ খাতি পোৱা নাই তোমাৰ? অ' খবৰ খা এইয়া আছো আৰু ভালেই।
অ' অ' অ' আমাৰো ভাল ভাল বাৰু দেই, বাকী মাহত ঠিকে আছে?
তৰো ভাল।
অ' অ' আমাৰো ভাতে ভালেই বাৰু দেই। তাকে সেই বহুত দিনৰ মূৰত ফোন কৰিলো মানে তোমাৰ হতে
তাকেহে ভাবিছো ইমান দিন ফোন চোন কৰা নাই ব্যস্ত আছে চাগে সেইকাৰণে মও ফোন কৰা নাই। অ'। তাকেহে কৰ হয় হয়। উম' উম' ঠিকে আছে বাৰু একো নাই।
অ'।
তাকে সেই মই মানে ভাবিছিলো এতিয়া তোমাৰ গাওঁবিলাকে গাওঁ বিলাক নিচিনা হয় সেইটোতো হৈছে, তুলনামূলক ভাৱে আমি দেখিবলে পাইছোয়ে। আচলতে সঁচাকৈ নকব পৰিৱৰ্তন হোৱাতো ভাল হব নে বেয়া। এতিয়া তোমাৰ কবলে গ'লে আমি, যদি ভালৰ কথা
হয়' হয়' এতিয়া কি হয় মানে আমাৰ এতিয়া যিসমূহ গাওঁ আছে।
গাঁওসমূহত এতিয়া তুলনামূলক ভাৱে আমাৰ নগৰ প্ৰভাব পৰিছেই, এতিয়া মানে কি হৈছে আগৰ দিনত আমাৰ যিসমূহ গাওঁ আছিলে, আমি ঘৰসমূহৰ ক
ক যদি কবলে যাওঁ, অ' আগতে আমাৰ ঘৰসমূহ নিৰ্মাণ হৈছিলে ধৰা বাঁহ বেটেৰে, হয়, হয় আমাৰ ঘৰসমূহ বাঁহ বে নিৰ্মাণ কৰা লগতে, আমাৰ যিসমূহ আজিকালি যিবোৰ টিং পাত ইউজ কৰে।
ব্যৱহাৰ কৰে, আগতে মানে কি হৈছিলে টিং পাতৰ সলনি
আমাৰ পথাৰৰ যিবোৰ মানে আমি ধান খেতি কৰো, হয় হয় হয়, তাৰ পৰা যিকোনো আমাৰ দেৰ বা লৰা আহি যায়, উম সেই লৰা সমূহৰ পৰা আমাৰ এই টিং পাতৰ সলনি মানে সেই লৰাসমূহ ব্যৱহাৰ কৰিছিল ব্যৱহাৰ কৰিছিলে হয়
কিন্তু বৰ্তমান কি হৈছে, সেই গাঁও সমূহতে আমি দেখিবলে পাইছো যে, আমাৰ ধৰা বিভিন্ন ধৰণৰ
হয়, হয়। হয় হয়।
লগতে কি হৈছে মানে, আমাৰ ধৰা আগতে যেনেদৰে আমি খেৰ বা নৰাৰে, আমাৰ চালি আমি চালি বুলি ক'ব লাগিব, সেই চালি খন যে আমি ব্যবহাৰ কৰি আছিলো, এতিয়া সেই ছালিৰ সলনি মানে কি হৈছে, বিভিন্ন ধৰণৰ, টিং পাত আমাৰ বিভিন্ন কোম্পানী সমূহে নিৰ্মাণ কৰা, তিংপাতসমূহ আমি ব্যৱহাৰ কৰি আছো আৰু তাৰ লগতে মানে আমি কবলৈ গ'লে আমাৰ এতিয়া গাঁও অঞ্চলত আগতেতো আমাৰ গাওঁ অঞ্চলৰ বহুত ভিতৰুৱা ভিতৰুৱা জেগ গাত ৰাস্তা পাতিৰ পৰা কৰি, এই মানে এইসমূহ ইমান উন্নত নাছিলে। এতিয়া মানে বত বৰ্তমান কি হৈছে, সেই গাঁওসমূহত আমাৰ যিমানে ভিতৰুৱা জেগা নহওক
হয়, সেই গাঁও সমূহত কি হৈছে, বিভিন্ন ধৰণৰ সে টেকন'লজী দ্বাৰা হয়, আমাৰ ৰাস্তা সমূহ নিৰ্মাণ কৰা হৈছে নিশ্চয়-নিশ্চয়।
এই না, ৰাস্তাসমূহৰ উন্নতি ঘটিছে, তাৰ পিছ
হয় যদি, কবলৈ যাওঁ, হয় আমাৰ যিসমূহ ইন্টাৰনেট ব্যৱস্থা আগতে কি হৈছিলে অ,
অকল আমি চহৰত বা নগৰত, আমি ইণ্টাৰনেট উপ উপলব্ধ কৰিছিলো, এতিয়া কি হৈছে মানে বিভিন্ন ভিতৰুৱা জেগাতো গাঁও বিলাকৰ বহুত।
ভিতৰুৱা, জেগাটো হয়।
সেই আমি টাৱাৰ, ইন্টাৰনেটৰ যি টাৱাৰ সেইসমূহৰ আমি উপলব্ধি কৰিবলৈ পাইছো।
পাইছো, পাইছো, নিশ্চয় এতিয়া আচলতে তুমি এনেই এটা গুৰুত্বপূৰ্ণ কথাই কৈছা, হয়। যে আমাৰ গাঁৱত আচলতে, কি হৈছে নগৰৰ প্ৰভাৱটো পৰিছে আচ পৰিছে মানে কি হৈছে তোমাৰ এতিয়া, ঘৰ চৰ বিলাক তোমাৰ সেই টিংপাত-চিংপাত বিলাক উন্নত হৈছে, মানে এতিয়া তোমাৰ আগতে ধৰ ধৰি লোৱা, চা চালি, বনাইছিলে, হয়। তোমাৰ তুমি কৈছা যে, এতি যিবিলাক অলাগতিয়াল নৰা হয়। আমাৰ ধান-কটাৰ পিছ তাৰ পাছত যি সমূহ বস্তু আচলতে থাকি যায়, নৰা বুলি কওঁ আমি তাক, এই নৰা সমূহ। হেৰে আমি তোমাৰ, নৰা খেৰ তেনেকে আমি সেইখিনি মিলাই মেলি। আমি এখন চালি-চালি প্ৰস্তুত কৰো, কিন্তু তোমাৰ এতিয়া আচলতে সেইবিলাক আধুনিক হৈছে। এতিয়া, তোমাৰ নতুনকৈ টিংপাত ওলাইছে, তোমাৰ টিংপাতৰ তোমাৰ হেৰিও আছে, তোমাৰ এলুমিনিয়াম আছে তেনেকুৱা। কিবা-কিবি টিংপাতৰ আচলতে মডেলো আছে, আছে, আছে গতিকে সেইখিনি টিংপাত ওলাইছে আৰু উন্নত হৈছে মানে হয়, নহয় উন্নত হৈছে হয়, কিন্তু তোমাৰ এতিয়া মানে কি হৈছে সেই ন গৰ, নগৰ এখন নগৰত তোমাৰ যেনেকৈ। দুই মহলীয়া, তিনিমহলীয়া, তেনেকুৱা বিল্ডিং আছে তেনেহে এতিয়া আমাক গাঁও বিলাকতো তেনেকুৱা বিল্ডিং দেখা গৈছ চে, গম পাইছা নাই, এতিয়া কি হৈছে তোমাৰ আজিকালি তোমাৰ টিংপাতো নলগোৱা হৈছে, মানুহে আজিকালি মানুহে। কি কৰে চৰ্ট দিয়া, ঘৰ বনাই চৰ্ট-চৰ্ট ঢালাই কৰে, চৰ্ট ঢালাই কৰে। গতিকে তোমাৰ এতিয়া সেইবিলাক, আহ ভালো হৈছে এক প্ৰকাৰে চাবলে গ'লে, কিন্তু তোমাৰ এক প্ৰকাৰে চাবলে গ'লে বেয়াও হৈছে। কাৰণ কেলে কৈছো তোমাৰ এতিয়া ধৰি লোৱা, এ এতিয়া তোমাৰ নগৰৰ পৰা কিছুমান বস্তু। হেৰি কৰিছে মানে কপি কৰিছে কপি কৰিছে, তোমাৰ এতিয়া তোমাৰ। নগৰত তোমাৰ ডাঙৰ-ডাঙৰ বিল্ডিং দেখিছে? আমাৰ গাঁৱতো, সিমান ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে।
চে হয় উম।
ডাঙৰ ডাঙৰ তোমাৰ এতিয়া দুই মহলীয়া তিনি মহলীয়া তোমাৰ সকলোতে আচলতে চ সকলোৰে ঘৰ এতিয়া উম মুঠতে তুমি চাবা গাঁওখনত। কেঁচা ঘৰ তুমি পাবলেই নাথাকে। সকলোৰে ঘৰ এতিয়া পকা হৈছে পকা হৈছে। তাকে তোমাৰ সেই ক্ষেত্ৰত চাবলৈ গ'লে মানে গাওখনৰ উন্নত কৰিছে মানে, কিন্তু মই ভাবোং, এই আমি যেতিয়া গাওখনৰ উন্নতিৰ দিশে আগবাঢ়ি, গৈ আছো। তেতিয়া আচলতে আমাৰ কিছুমান প্ৰকৃতিৰ ওপৰত বেয়া প্ৰভাৱো পৰিছে। কাৰণ কেলে তোমাৰ এখন নগৰত, এখন নগৰ খনতো উন্নত বুলি ক'ব লাগিব আমি আধুনিক হয়নে নহয়। এখন আধুনিক নগৰত, যেতিয়া আমি ভালকৈ অক্সিজেন লবলৈ অক্সিজেন নাপাও, হয়। আমি গৰমত থাকিব নোৱাৰো, তাত আমি এ চি নহ'লে আমি জীৱন যাপনে সম্ভৱ নহয়। গতিকে গতিকে সেইটো আচলতে আমি আধুনিক হৈছে যদিও, আচলতে কি লাভ হৈছে। আধুনিক হোৱাৰ পিছতো আমি একো নগৰত আমি কিবা লাভ হৈছে বুলি, শুৱ নোৱাৰো, কাৰণ তোমাৰ এতিয়া তোমাৰ এটা মেচিন নহ'লে আমি মেচি মেচিনৰ জৰিয়তেহে আমি জীয়াই থাকিব পাৰোঁ মানে, মেচিন নহলে হয়ো তাত, এতিয়া কিমান মানুহ মৰিব, প্ৰতিদিনে কিমান মানুহ মৰিব সেইটো হিচাপ নাথাকিব। গতিকে, কিন্তু গাঁৱত তেনেকুৱা নহয়। তোমাৰ গাঁৱত তুমি চাবচোন গাঁৱৰ পৰিৱেশটো কিমান, তুমি
যেতিয়া তুমি তোমাৰ আচলতে তুমি, হয় হয় ৰাস্তা হয় হয়, গেলা আৱৰ্জনা হয়, হয় নহয় হয় হয় কিন্তু তুমিগাঁৱত, নাপাও নাপাও কিন্তু যেতিয়া তোমাৰ, কৰিব হয় চাপৰ হয় হয় কমি যাব নিশ্চয় তোমাৰ হয় অৱস্থা হব হয়
হয়, তাৰপিছত আমি তোমাৰ ধৰি লোৱা এতিয়া তোমাৰ, তাত, মানে যিখিনি অক্সিজেন পাওঁ, ফ্ৰেছ ফ্ৰেচ অক্সিজেন পাওঁ। সেই, অক্সিজেনখিনি নাপাম। গতিকে সেইখিনি আচলতে এটা তোমাৰ বেয়া বুলি ক'ব লাগিব। আমি সেইখিনি বেয়া গুণ বুলি
হয় হয়, আৰু ধৰা আমি যদি এফালে চাবলৈ যাওঁ, যিহেতু তুমি কৈছা আজিকালি কি হৈছে গাওঁ বিলাকত বিভিন্ন ধৰণৰ অট্টালিকা নিৰ্মাণ কৰিছে।
কৈছে হয় হয়
নিশ্চয় আমাৰ এডোখৰ গাওঁ বিলাকত কি হয় আমাৰ বি ভিন্ন ধৰণৰ উদ্ভিদৰে ভৰপূৰ, গছ গছনিৰে আমাৰ গাওঁখন ভৰপুৰ একদম সেউজ হৈ থাকে। থাকে, কিন্তু সেই ক্ষেত্ৰ ত যদি আমি গাঁওখনত নিশ্চয় এটা অট্টালিকা নিৰ্মাণ কৰিবৰ বাবে বিভিন্ন আমাৰ বহুতো
হয় হয় নিশ্চয় নিশ্চয়, জেগাৰ প্ৰয়োজন হয়। হয় হয়।
নিশ্চয় আমি ধৰা,
ধ্বংস কৰিব লাগিব হয়।
হে অট্টালিকাটো নিৰ্মাণ কৰিবৰ বাবে সেই জেগাখিনিত থকা নিশ্চয় গছ গছনিসমূহ আমি কাটি ধ্বংস কৰিব লাগিব, হয়। তিয়া সেই ক্ষেত্ৰত প্ৰকৃতি
আমি আমি এতিয়া আচলতে সেইটোৱে কথাখিনি সেইখিনি মানুহে বুজি নাপা য়। এতিয়া আচলতে আমাৰ গাঁৱৰ পৰিৱেশ এটা কিমান ভাল হয় নহয় কিমান এটা অনুকুল পৰিৱেশ, কিন্তু সেই তুমি নগৰৰ অঞ্চললৈ গ'লে তোমাৰ সেই তেনেকুৱা গাঁৱৰ নিচিনা পৰিবেশ নোপোৱা। এতিয়া গাঁৱত কিমান ধুনীয়াকৈ খেতি হয় তুমি যদি পথাৰৰ ফালে চাওঁ সেউজীয়া সেউজীয়া সেউজীয়া, কেৱল সেউজীয়া সেইটো দে খিয়ে কিমান ভাল লাগে, আৰু তোমাৰ এটা বিজ্ঞানৰ এটা ৰিচাৰ্চৰ মতে দেই তুমি যদি ৰাতিপুৱা শুই উঠি যদি তুমি সেই অকল সেউজীয়া যিটো পৰিৱেশটো, তোমাৰ যেতিয়া তোমাৰ আঁ মাটি ৰুৱে মানে মাটি ৰোৱাৰ সময় সেই যেতিয়া তোমাৰ ধান ধানৰ যি সেউজীয়া হেৰিটো ৰূপটো, আমি যেতিয়া সেইটো দেখিম আমি যেতিয়া খালী চকুৰে সেইখিনি চাম মানে সেউজীয়া যি খিনি ধানৰ গোচ ৰুই থোৱা থাকে, সেইখিনি আমি যেতিয়া চাম তেতিয়া তোমাৰ আমাৰ চকুৰ তোমাৰ পাৱাৰো বৃদ্ধি হয়, আৰু তোমাৰ মানে মগজুতো বহুত ফ্ৰেছ হয় আৰু মানে বহুত কিবা কিবি বহুত কিবা কিবি আমাৰ শৰীৰত মানে
ভাল হয়। হয় হয়। হয় নোৱাৰো নোৱাৰো।
আৰু তোমাৰ সেই কৈছো তুমি কৈছা এতিয়া, তোমাৰ এটা ঘৰ বনাবলৈ তোমাৰ কি কৰে মানুহে তোমাৰ, গোটেই গছ গছনি কা টি দিয়ে, যাৰ ফলত আমাৰ গাঁওৰ পৰিবেশতটো দিনক দিনে ধ্বংস হৈ গৈছে। তোমাৰ ৰাস্তা পদূলিবিলাক তোমাৰ পকা বনাইছে। তোমাৰ পকা ৰাস্তা পদূলিতো যাতায়াত ব্যৱস্থাটো উন্নত কৰিছে, সেইটো মই একো কব লগগীয়া নাই। কিন্তু আমাৰ মানুহে যেনেকৈ তোমাৰ ঘ ঘৰ চৰ বনাই তোমাৰ আঁ যি প্ৰকৃতি, সেই প্ৰকৃতিটো প্ৰ কৃতিৰ ভাৰসাম্য় অৱস্থা যিটো হেৰুৱাই পেলাইছে তোমাৰ প্ৰকৃতিক ধ্বংস কৰিছে সেইটো আচলতে মই ভাল পোৱা নাই। হয় সয্য কৰিব নোৱাৰো। এতিয়া তোমাৰ কি হৈছে তোমাৰ কি কৰে মানে সেই গোটেই গছ গছনি কাটে। গছ গছনি কটাৰ ফলত কি হৈছে তোমাৰ এতিয়া আহঁ তে আমাৰ পৰিৱেশৰ ভাৰসাম্য অৱস্থাটো হেৰুৱাই পেলাইছে, আৰু কি কৰে গম পাইছ নাই মানুহ বিলাকে তোমাৰ এটা পুখুৰী পুতিব, পুখুৰীতটো পুতি তাৰ ওপৰত ঘৰ বনাব বা এটা জলাশয় তোমাৰ সম্পূৰ্ণৰূপে মাটিৰে পুতি তাত তোমাৰ এ এটা ঘৰ বা এটা কোম্পানী তৈয়াৰ কৰে, কিন্তু আমি সেই মানুহে আমি সেইটো বস্তু নাচাওঁ যে সেই জলাশয়ত বা এটা পুখুৰী আমি যেতিয়া পুতিলো তেনেহলে সেই তাত থোৱা কিমান জীৱৰ আচলতে মৃত্ হ'ব পাৰে, কিমান জীৱৰ প্ৰাণ হানি হৈছে। কিমান তোমাৰ জীৱই তোমাৰ কষ্টত আচলতে মৃত্যু বৰণ কৰিছে আমি সেই বিষয়ে নেচাওঁ আচলতে আৰু সেই ইমান খিনি তোমাৰ জীৱৰ যেতিয়া একেলগে মৃত্যু হব, তেনেহলে আমাৰ প্ৰকৃতিৰো নহয় কিবা এটা কিবা নহয় কিবা এইটো ক্ষয় হবই। প্ৰকৃতি আচলতে অ আমি এক কথাত কবলৈ গ'লে আমাৰ প্ৰকৃতিৰ ক্ষতি হৈছে, আমাৰ সেই প্ৰ প্ৰকৃতি ক্ষতি হোৱাটো আচল একো ভাল কথা হোৱা নাই। হয়। আমি সকলোৱে ঘৰ এটা ধ্বংস কৰাৰ আগত আমি ভাবি চাব লাগিব। তে সেইটো আমি কৰাটো ভাল ভাল হৈছে নে বেয়া হৈছে, গতিকে সকলোৱে যদি সেইখিনি কথা ভাবে তেনেহলে হয়তো আমাৰ গাঁওখন গাঁও হৈয়ে থাকিব, আৰু এখন নগৰ-নগৰ হিচাপে থাকিব পাৰিব। গতিকে আৰ অঁহ সেইখিনিয়ে কথাখিনি আমি গাঁও আজি গাঁও আৰু নগৰৰ কথা আছিলে অলপ পাতিলো আমাৰ গাঁৱত যি নগৰৰ প্ৰভাৱ পৰিছে তাৰ বিষয়ে আলোচনা কৰিলো। তিকে এই বিষয়ে আকৌ এদিন গ গভীৰভাবে আলোচনা কৰিম অহ তাকে তেতিয়া আজিলে ৰাখিছো আৰু দিয়া।
বাৰু হ'ব দিয়া।